আছো দিয়া এনে মই। তুমি?
মইও এনেই আছো। কি খবৰ ভালনে? অ। ভাত খালো এ আজি চিকেন আছিলে আৰু মানে লৈ আহিছ- ছিলো কামতে মই মই বনাই কেনে তাকেই খালো। তুমি? অ ৰাতিপুৱা তেনেকে বনাই আনো আৰু।
অ ঠিকে আছে মইও মোৰ সেনে তোমাৰ নাই মোৰ মায়ে মাহঁতে মায়ে বনাইছিলে তে আলু ভাজি তোমাৰ ভাত। দালি আৰু নেমু এইখিনিয়ে খালোঁ আৰু চিকেন চিকেন নাই।
হে হে।
এনে তুমি কি কি কি কি খাই ভাল পোৱা।
অ মই এতিয়া এনেতো বাহিৰা বস্তু বেছি খাই ভাল পাওঁ যেনেকুৱা। অ তাতে মম' ভাল লাগে বেছিকে। ফ্ৰাই চিকেন এইবোৰ খাই বেছি ভাল পাওঁ।
ম'ম এ। মইতো এ বাহিৰৰ বস্তু খাওঁ মই অকল চাওমিনতটো ভাল পাওঁ বাহিৰা। বাকী এনে ঘৰৰ বস্তুৱে বেছি খাই ভাল লাগে।
অ চাওমিনটো মই ভাল পাওঁ হা হা কি বুলি কলা।
অ মই অকলে তুমি গৈছিলা ইয়াত তোমাৰ ইয়াত। আচ্ছা মম বঢ়িয়া পায় তোমাৰ টিভি টাৱাৰৰ ওপৰত।
অ তাতে গৈছো মই তাতে মানে বু বহুত মানে ভালে বনাই তাতে।
এজন মহিলা জনী আছে। লেডি তেখেতে বনাই।
অহ। হয় চাগে মই হেৰি তোমাৰ খাইছিলো এইখিনিত এইফালে তোমাৰ অ। কাহিলীপাৰা হৈ কেনে যো উঠিব পাৰি যে সেইফালেদি অ সেইফালেদি। এজন মানে এনেকুৱা মহিলা ততেই মই খাইছিলো এজন।
অ সেইজনী তোমাৰ পৰ্ক ম বনাই চিকেন বনাই ভেজ বনাই।
অ অ হে খাইছো মই তাতে।
তাতে খিনি ভাল তোমাৰ এনে গুৱাহাটীত তোমাৰ সেই চাবা তোমাৰ ইয়াত যাবা কি কয় তো। কি আছিল জা চানমাৰিত জাগা আছিল ৰ'বা। থোপকা কি আছে আৰু এটা আছে নাম আছিল পাহ। আহি গলো মই তাতে ভাল তোমাৰ ৰল পাই বঢ়িয়া
অ মই মানে ইমান নাই নাই সেইফালে যোৱা নাই মানে মোৰ ইফালেদি অহা যোৱা হৈ থাকে ন কাঁহিলিপাৰা তাৰ পিছত সি দে অহা যোৱা হয় আৰু মাজতে মানে এইফালে মানে ম'ম'তো সেনেকে খাব ম মই যাওঁ আৰু কেতিয়াবা কেতিয়াবা ভিতৰৰ ফালে বাকী মানে চান্মাৰি ফালে ইমান এটা যোৱাও নহয় আৰু মানে দৰকাৰ। নাথাকে ন ত এইফালে নাযাৱে।
এনে তুমি ঘৰত বেছিভাগ। কি কি বনাই খাবা এ ভাত নে দালি ভাতে।
দালি ভাত খাওঁ মানে কেতিয়াবা এনেকুৱা মন যায় যে আলু ভাজি এনেকে দালি। তেনেকেও খাওঁ কেতিয়াবা আৰু তোমাৰ এই মাছ মাংস। এনেকে খোৱা হয় বেছিভাগ মানে মাছ মা মাছ মাংসই খোৱা হয়। মা বনাই বেছি ভাগ।
অ মা ঘৰত কোন কোন আছে।
অ অ মা দেউতা দাদা আৰু বৌ।
অ দাদাই বিয়া পাতিলে মানে।
অ বিয়া পাতিলে। আৰু মোৰ কুকুৰ এটা আছে সেইটোয়ে অহ মইয়ে সৰু।
অ ঠিকে আছে দিয়া। এ মই গম পাওঁ মোৰ ঘৰত মোৰ মা দেউতা। মই আৰু ভণ্টি মানে।
আচ্ছা তুমি ডাঙৰ মানে। আহ ভণ্টি কি পঢ়ি আছে।
পাইছা ৰবা এবাৰ এক্সাম দিব ফাইনেল।
অ আচ্ছা ভণ্টি কোন কলেজত পঢ়ে
তোমাৰ বি বৰুৱা কলেজ
অ আচ্ছা
উম আতে আৰু
কি বুলি কলা
মই গৈ আছিলো এ তুমিহে কৰিবা কামাখ্যাত গৈছিলা?
তুমি গৈছিলানে?
মই যোৱা নাই আৰু মই হ'ল মোৰ দুই তিনি বছৰ এইবাৰ যোৱা যাব যোৱা হোৱা নাই
অ মইতো মানে যাও নাযাও কে আৰু ইমান মাথা ঘূৰাই কেনে মানুহ পৰি আছিলে ইমান মানে ই ভিৰ হৈছিলে তাৰপিছত যাওঁ নোযাওকে লাষ্টৰ দিনাখন মানে আমি ৰাতি গ'লো এই জংঘলৰ মাজে মাজে দি কেনে অ এইবাৰ বহুত মানুহ আহিছে।
তোমাৰ মানে এনে গৰমটো মাৰ কি গৰম পৰিছে বাপৰে
অ মানে মানুহ মানে কি তোমাৰ প্ৰতিবাৰ সেনেকুৱাই হয় এইবাৰ মানে একো মানে সিহঁতে ভালদৰে কৰা নাছিলে তেনেকুৱা আগতে মানে ল'ৰা ছোৱালী লাইনতটো এনেকে বেলেগ কে বনোৱা থাকে ন অ আজিকাল এইবাৰ মানে সেনেকুৱা হোৱা নাছিলে চবে মানে একেলগে সেনেকে গৈছে ঠেলা হেঁচা হৈছে ত' সেইকাৰণে মানে ভিৰটো চাগে বেছি লাগিছে কাৰণ প্ৰতি বছৰে মানে বহুতে মানুহ আহে
তিনি লাখমান আহে
উম বহুত মানুহে আহে ত' এইবাৰ মানে তেনেকুৱা আৰু মানে গোটেইখিনি ৰাস্তা ঠিক ঠিকে আছে এই মন্দিৰৰ গেট খন পোৱাৰ আগতে মানে এগাল মানুহ যেনেকুৱা পৰা ঠেলি আছে এনেকুৱা টাইপৰ মানে ফুচ মাৰিব নালাগে মানুহে পৰা ঠেলি লৈ যায়
মই গৈছিলো একবাৰ মই হ'ল দুই তিন বছৰ মই এক্সৰিয়েন্ঞ্চটো মানে বেলেগ ধৰণৰ আৰু তোমাৰ ষ্টেপ বাই ষ্টেপ থাকে ন তোমাৰ ৰছী বান্ধি দিব এটা জাগাত তাৰ পৰা সেই মানুহ গুচি গলে তুমি নেক্সট্ ভিৰ মানুহতো যাব দিয়ে। মই কিন্তু তোমাৰ সেই যাই নাপালো মন্দিৰলৈ যাই নাপালো মানে বহুত ভাই নোৱাৰিলো আৰু হয় গল।
এ এইবাৰ তোমাৰ ই কৰিলে এইটো যোনটো মাৰ মন্দিৰত যোৱা ৰাস্তাতটো যাব পাৰি যোনটো ৰাস্তা টো হয় ইফালেদি দিয়া নাই। এই মালিগাঁওৰ চাইডে যে নতুন এটা ৰাস্তা বনাইছিলে ন পাহাৰ কাটি কেনে অ সেইফালে আহ সেইফালে ৰাস্তা এটা বনাইছে গম নোপোৱা।
নাই মই এতিয়ালৈ মানে ইপমান যোৱা হোৱা নাই মোৰ ইমান
মানে বহুত বছৰে হ'ল তিনি চাৰি বছৰ হ'ল বনোৱা সেইটো ৰাস্তাত দি কেনে মানে যাব দি ছিলে আৰু আৰু নামি অহাটো মানে এইটো মেইন গেটৰেদি আৰু ত আমিতো বাৰো এনেকে ৰাতি গলো আৰু ছয়টাৰ পিছত চব বন্ধ ন গেত আমি সাত নটা মানত গৈছিলো নাই নাই মেইন অ আমি জংঘলে দি গৈছো আৰু বেলেগ ৰাস্তা দি ছয়টাৰ পিছত বন্ধ হৈ যায় ন
অ কিন্তু সেইটো হয় কিন্তু ছয়টা, পচৰিত দিয়া জানো ভয় লগা জংঘল বল মাজতেৰে
এ নাই আমি বল নাই নাই বহুত মানুহ গৈছিলো ন মে দহজন মান সেনেকে গৈছিলো ত চবে এনেকে কৈছা অ লগৰ লগত তাৰপিছত তোমাৰ আৰু তেনেক কও মানে মানুহ বোৰে এনেকে গৈ আছিলে ৰাতি বহুতে গৈ আছিলে সেনেকে জংগল জংঘলেদি
চাইছো মানে আমাৰ ভিডিঅ চাইছো দুটা কপাল লিংগ উঠি যায় আছে কবাত
সিহঁতকো মানে অ জয় মানে যোৱা নাছিলে মই শুনা মতে তোমাৰ মানে সিহঁতেৰ হাজবেণ্ড ৱাইফ আছিলে ত' ৱাইফ জনীৰ মানে মথা সেনেকে ঘূৰাই গৈছিলে বেমাৰ হোৱাৰ টাইপ পৰ মান হৈ গৈছিলে আৰু ত সেইকাৰণে মানে তেওঁলোকে এনেকে ৱালৰ ওপৰেদি নামি আহি আছিলে কিন্তু মানে মানুহ বোৰে মানে বটল দলিয়ালে মাৰিলে
অ এইটো হয়টো বহুত বেয়া কৰিছে বেয়া মানুহবোৰ অলপ আজি অধং হৈ যায়ছে দিনে দিনে।
আৰু মানে ভাবিব লাগে ন তেওঁ মানে ওপৰৰ ফালে গৈছে নে তলৰ ফালে নামি আহি আছে সেইখিনি চাই কি নে কৰিব লাগে ত এনেইতো মানে তিৰোতাজনীৰ উম গা বেয়া ওপৰত আৰু মাৰিছিলে এনেকে মাথাতটো দুখ পাইছে ত বটল দি এনেকে
অ এ বহুবাৰ হয়তো তোমাৰ বহুত মানুহ এতিয়া। শাৰীকভাৱে ইমান সুস্থ নাথাকে নহয় যাব লাগে যাব পৰা এই গৰমত তোমাৰ এই তোমাৰ চাইডত দহটা এশটা মানুহ আছে সেই গৰমত তুমি যেতিয়া সেই গৰমত তুমি মা ঘূৰাই যায় ন মানুহ পৰি যায় আৰু অহা যোৱা কৰা ৰাস্তা নাই হল কিমান মানুহৰ এ তোমাৰ সেয়া হৈছে বিপদত অ অনা হৈছে চাইছো মোৰ মই যে
চাগে উমম এই আৰু মানে এনেকুৱা কিছুমানতো আছে য ত বোৰে বহুত সৰু ল'ৰা ছোৱালী বাচ্ছাবোৰক লৈ গৈছে
অ এইটো নালাগে চৰকাৰে কিব কৰিবলাগে যে পাঁচ বছৰ দহ বছৰ তলত যাব নোৱাৰি
অ তেনেকুৱা কিবা কৰি দিব লাগে বা বেছি বয়সস্থ মানুহেও যাতে মানে যাব আগতে মানে মোক সৰু থাকোতে আৰু উম সৰু থাকোতে মানে এবাৰ গৈছিলো তেতিয়া তোমাৰ মানে তলৰ পৰা বাছ দিছিলে মানে বাছেদি যাব পাৰি আৰু মন্দিৰলৈকে এতিয়াতো পুৰা তলৰ পৰা খোজকাঢ়িব লাগে ন তেনেকুৱাও যদি কিবা দি দিয়ে অকল মানে বয়সস্থ মানুহৰ কাৰণে গাড়ী থাকিব আৰু এনে ডেকা বোৰৰে কাৰণে খোজকাঢি যাব তেনেকুৱা দিলও
পাৰে কিন্তু নকৰেই নহয় সহজ নহয় এইবোৰ
সেইয়ে আৰু
এ কিন্তু তাতে তোমাৰ এটা বেলেগ বেলেগ এটা অনুভৱ হয় ন তুমি যেতিয়া যোৱা তালে তাই বোলে ধৰণ মানুহবোৰ কৰ পৰা মানুহ আহে তাতে মই আচৰিত বাও চাই কেনে কৈছিল ভয়ো লাগে দিয়া
অ ভয় লাগে ইমান মানে তান্তিক বোৰ থাকে কলা কলা কাপোৰ পিন্ধি কৰ মানে এনেকুৱা সাধক বোৰ সাধনা কৰি থাকে এবাৰ মইতো শুনা পাইছিলো মানে এইটো সঁচানে মিছা নাজানো দুই বছৰমান হ'ল এই সাধু বোৰে মানে এজনী তিৰোতাক মানে এনেকে বলি দিছে ছিলে বোলে মাথাতো পাইছিলে সেনেকে মই শুনা পাইছ
এ কাহিনীটো কাহিনীটো বহুত আছে তোমাৰ বলি দিয়া কিবা দিয়া বেলেগ ক্ৰান্তি ভৰা নিয়ম চলি থাকে তাতে বলি দিয়ে মানুহক মানুহ গ মেলাৰ মাজতে মানুহ হেৰাই যায়। হেৰাই যায় ছ নাপাই কেতিয়া কাহিনী হুনিছো এনেকে মই বিশ্বাস হোৱা নাই এবাৰ চকুৰ আগত দেখা নাই এইবোৰ।
অ মইও মানে মই গম নাপা হয় এতিয়া সঁচানে মিছানে মানুহেও কিন্তু কিছুমানেতো এনেবোৰ বনাই ন এনে মিছা মিছি এইবোৰ উৰা বাতৰি সেনেকুৱাও হব পাৰে, এতিয়া এ নিজে দেখা পালে বাৰু নাই সচাকে অ সেই সেইটোও হয় বাৰু। দেখাব নালাগে, ভয় লাগে এইবোৰ উম।
যেতিয়া একদম সেই কলাত মানুহ এটা কুকুৰাৰ মাথা চ এই সপা চুলি- তোমাকবোলে চাব ভয় লাগি যায়।
হাহ হাহ হা। আৰু মানে তেওঁলোকৰ কিবা অ মানে চাৱনি ত কিবা চকুৰ চাউনটো ভাল নালাগে, ভয় ভয়ংকৰ টাইপৰে চাই থাকে।
অঔ মানে, তো মানে একো সেয়া নাই ন, মানে না আগ আছে না পিচ আছে, জীৱন যি আছে আছে আৰু। ভয় নাই ন সপত
সে সিহঁতে ইমান মানে উম ইমান বছৰ ধৰিম এনেকুৱা - সাধনা ক্লান্তিক হয়, তো থাকে ন। আৰু ইফালে ভূতনাথতো ইমান মানুহ সেই মোৰ ত স ইফালেদি গ'লেও ভয়ে লাগে, ভূটনাথখন দেখা পালেও মোৰ ভয় লাগে।
ভিতৰত যাই পোৱা নাই নেকি কেতিয়াও?
মই যোৱাই নাই।
থিকেই আছে দিয়া বাদ দে সেয়ানে
মানে কিছুমান এনে বোলে দেখাত মানে ধুনীয়া হয়, ভয়ৰ একো নাই, বহুত ধুনীয়া ভিতৰ জেগা খন। কিন্তু হ'লেও মানে যিহেতু ভূটনা হয় ন, তাতে তো মানে মানুহবোৰে এনেকে মৰা মানব লৈ আহিয়ে থাকিব অলপ পিছে পিছে।
অলপ পিছতে আও এইটো এ ঘুৰা বস্ত জাগা নহয়ে, যেতিয়া মানুহ এজন মৰে তেতিয়া তুমি যাব লগা হয় আৰু সেইটো। ত' সেইকাৰণে ভালে হ'ল নাই মই এতিয়া।
আৰু মানে যাক তো মানে অ ছোৱালী বোৰনো যাব নাপ- পাই ন বোলে, ত সেইকাৰণে মই যোৱা হোৱাও নাই।
সেইবোৰতো মানা নামানা কথা আৰু মানুহৰ এতিয়াতো যায়, মই সিদিনা মই চাইছো। ছিলো ক'ৰবাত এজন মা অলপ মানে কোন ল'ৰা ছোৱালী নাছিল ল'ৰা নাছিল, ছোৱালীয়ে যি কামবোৰ কৰে সেইবোৰ ছোৱালীয়ে কৰিছিল।
অ আচ্ছা অ সেনেকোৱা হলেতো আজিকালিতো কিছুমানৰ ল'ৰা নাথাকে এনে ছোৱালী কৰিবই লাগিব।
উম, সেই সেইটোয়ে সলনি হৈ থাকে।
উম, এতিয়া উপায় নাথাকিলে আৰু কোনে কৰিব ন।
দিয়া দিয়া দে ভাল লাগিল দিয়া কথা পাতি।